অ অ শুনিছা নে
অ শুনিছো শুনিছো কি কৰিছে
অ আছো দিয়া তুমি কি কৰি
অ আছো ৰবা ময়ো কি খবৰ পিছে আপোনাৰ
মোৰ ভালে দিয়া তোমাৰ
ভাল ভাল ভাল হেৰি ক'বাত যাব নেকি আজি তোৰ ৰবিবাৰ ন
আহ আজি ৰবিবাৰ যাব পাৰি কিন্তু এতিয়া বৰষুণ দিব হনে লাগিছে
অ বৰষুণতো মানে কালি বহুত বৰষুণ দিলে দেই ন
অ এইকেইদিন দিয়ে আছে পাৰে
অ তাকেইতো বহুত বৰষুণ দিছে কালিতো আমাৰ গুৱাহাটীৰ বহুত খিনি জাগাই ডুব গল
অ
অ পিছে আজি কি খালো দুপৰীয়া তাকৌ ৰাতিপুৱা
ৰাতিপুৱা ৰুটিকে খালো ৰুটি আৰু চাহ তুমি কি খালা?
মই হেৰি খালো অলপমান এই বৰা চাউলৰ ভাত অ এনেকুৱা অলপ মান জলপান অলপ কৰিলো আৰু
অ ঠিকে স্বাস্থ্যৰ কাৰণে ভাল
ভাল ভাল স্বাস্থ্যৰ কাৰণে ভাল দিয়ক এইবিলাক
অ
উম পিছে ব্যস্ত আছে নে কি
ব্যস্ত নাই দিয়া কোৱা
ব্যস্ত নাই যদি অলপ পাৰি কথাই পাতো পৰিৱেশ সংৰক্ষনৰ ওপৰত নে কি
অ অ এইটো এটা ভাল বিষয় আমি পৰিৱেশটো আজিকালি সংৰক্ষণ কৰিব লাগে কিন্তু বৰ্তমান টাইমত পৰিৱেশটো ইমান ভাল দেখা যোৱা নাই
হয় হয় হয় বহুত লেতেৰা হৈ গৈছে উ
অ বলা কথা পাতো এ
অহ এয়াতে এয়াতে কোৱাচোন পৰিৱেশ সংৰক্ষণ বুলিলে কি বুজা তুমি এতিয়া?
হা মোৰ হিচাপত পৰিৱেশ সংৰক্ষণ মানে আমাৰ চাৰিওফালৰ প্ৰকৃতি
গছ গছনি বা নদী বায়ু আৰু মাটিৰ সুৰক্ষিত কৰি ৰখাটোকে মই বুজো আৰু পৰিৱেশ ভাল থাকিলেহে মানুহ আৰু আন জীৱ জন্তুও সুস্থভাৱে জীয়াই থাকিব পাৰিব হয় না আৰু সেইবাবে ইয়াক সংৰক্ষণ কৰাতো আমাৰ সকলোৰে যিহেতু দায়িত্ব আমি কৰিব লাগে আৰু মোৰ মতে সৰু সৰু অভ্যাস যদি আমি গঢ়ি তুলো আমি পৰিৱেশটো নিশ্চয় ভাল কৰি ৰাখিব পাৰিম
হয়
অ
ঠিকেই কৈছা
অ পিছে কোৱাচোন পৰিৱেশ সংৰক্ষণ কৰাতো কিয় ইমান দৰকাৰ বুলি ভাবা তুমি
মোৰ মতে পৰিৱেশ সুস্থ থাকিলেহে আমি বিশুদ্ধ বায়ু ধৰা আৰু পানী আৰু সুস্থ জীৱন আদি পাব পাৰো আৰু যদি প্ৰদূষণ বাঢ়ে তেতিয়া বহুত ৰোগ আৰু প্ৰকৃৃতিৰ সমস্যাৰ সৃষ্টি হয়
অ
এই পৰিৱেশ ৰক্ষা কৰাতো বহুত দৰকাৰ আজিকালি দিনত
নিশ্চয় নিশ্চয় নিশ্চয় দৰকাৰ
উম পিছে তুমি কোৱাচোন পৰিৱেশ সুৰক্ষাৰ বাবে আমি কি কি কৰিব পাৰো
অ মই ভাবো যে আমি বেছি বেছি গছ ৰুব লাগে পৰিৱেশ সংৰ ক্ষা কৰিব লাগে কৰিব হ'লে আৰু অযথা গছ কটাটো উচিত নহয়
হয়
প্লাষ্টিকৰ ব্যৱহাৰতো কমাব লাগে, আৰু আৱৰ্জনা যত ত'তে পেলাটোও উচিত নহয়।
উম হুম'
ময়ে ভাবো যে এই সৰু সৰু কামবোৰ যদি আমি বহুত ভালদৰে কৰো তেতিয়াহলে ভাল ফলটো আমি পাব পাৰিম
হয়
অ
ঠিকেই কৈছা।
পিছে তুমি কোৱাচোন পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশ সংৰক্ষণত কি ভূমিকা পালন কৰিব পাৰে?
আহ মোৰ মতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় বা আৰু নিজৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখিব পাৰে।
অহ'
আৰু লগতে তেওঁলোকে গছ ৰুব পাৰে, আৰু আনকো পৰিৱেশ সুৰক্ষাৰ বিষয়ে সচেতন কৰিব পাৰে।
অহ'
আৰু যদি সৰুৰে পৰা এই অভ্যাস গঢ়ি উঠে তেতিয়া সমাজখনো লাভৱান হ'ব।
অহ'
মই এয়ে ভাবো আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়ে।
নিশ্চয় নিশ্চয় ঠিকে কৈছা, ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশ সংৰক্ষণৰ ভূমিক এটা ডাঙৰ ভূমিকা পালন কৰে নিশ্চয়।
হয় হয়।
অহ'
পিছে তুমি কোৱাচোন প্লাষ্টিকৰ ব্যৱহাৰ কমোৱাটো কিয় প্ৰয়োজন বুলি ভাবা?
মোৰ হিচাপত প্লাষ্টিকে মাটি, পানী, পৰিৱেশ আৰু বহু বহু ক্ষতি কৰে পৰিৱেশত আৰু ইয়াৰ সহজে নষ্টতো কৰিব নোৱাৰি ষ্টিকক , জানাই সেইবাবে আমি যিমান পাৰো কাপোৰ বা কাগজৰ বেগ ব্যৱহাৰ, কৰাটো উচিত বুলি মই ভাবোঁ।
হয়।
অহ' পিছে তুমি কোৱাচোন তোমাৰ ম তাতে গছ-গছনি কিয় ইমান দৰকাৰ আমাৰ বাবে কি বুলি ভাবা? অহ'
অ' মোৰ হিচাপত গছ-গছনিয়ে যিহেতু আমাক অক্সিজেন দিয়ে, আৰু আমাৰ পৰিৱেশটো ঠাণ্ডা কৰি ৰাখে, ত আমাৰ কাৰণে গছ-গছনি বহুতে দৰকাৰ যদি- অক্সিজেনৰ নিচিনা বস্তুটো যিয়ে যিটো আ যিটো নহ'লে আমি জীয়াই থাকিব নোৱাৰো, হয় নে নহয়? আমাক গছ-গছনি বহুতে দৰকাৰ। আৰু লগতে আৰু বহু জীৱ-জন্তুৰ বাসস্থানো গছেই হয়।
অহ'
সেইকাৰণে আৰু গছটো বহুত দৰকাৰ আৰু যদি গছ- কমি যায় তেন্তে পৰিৱেশৰ ভাৰসাম্য টো নষ্ট হৈ যাব।
নিশ্চয় নিশ্চয়,
এইবাবে বেছি বেছি গছ ৰোৱা উচিত মোৰ কাৰণে গছ ৰোপন, কৰাতো বহুত গুৰুত্বপূৰ্ণ কথা এতিয়া।
অ ঠিকে কৈছা তুমি, আমি গছ যিমান পাৰোঁ আমি গছবোৰ ৰোপণ কৰিব লাগে।
হয় হয়,
অহ'
পিছে বায়ু প্ৰদূৰষণ কেনেকৈ কমাব পাৰি বুলি ভাবা তুমি?
মোৰ মতে অযথা যান-বাহন ব্যৱহাৰটো আমি কমাব লাগে। আৰু যিমান পাৰো সিমান গছ ৰুব লাগে আমি এতিয়া আৰু। ক'ব গ'লে কাৰখানাৰ। পৰা ওলোৱা ধোৱাটো আমি নিয়ন্ত্ৰণ কৰাটো উচিত বুলি মই ভাবোঁ। আৰু যদি আমি এইবোৰ কৰো, তেতিয়াহ'লে আমাৰ বায়ু প্ৰদূষণতটো পৰি কিছু পৰিমাণে হ্ৰাস পাব।
হয় হয় হয়,
অ আমি যদি এইবোৰ আৰম্ভণিৰে পৰা মানি চলো য'তে ত'তে গান যান-বাহন বেছিকৈ নচলাও, এনেকুৱা কথাবোৰ মানি চ চলিলে আমাৰ প্ৰদূ বায়ু প্ৰদূষণ কিছু কমিব কমা কমিব পাৰিব।
হয় হয় হয়, ঠিকেই কৈছা।
মই এয়ে ভাবো, পিছে তুমি কোৱাচোন পৰিৱেশ প্ৰদূষণৰ ফলত কি কি সমস্যা হ'ব পাৰে?
উম, মোৰ হিচাপত পৰিৱেশ প্ৰদূষণৰ বাবে বহু ৰোগ হ'ব পাৰে আমাৰ।
অঁ।
বেমাৰ আজাৰ বেছিকে হ'ব, আৰু লগতে জলবায়ুৰ পৰিৱৰ্তন বা, অতিমাত্ৰা গৰম আৰু প্ৰাকৃতিক দুৰ্যোগো বৃদ্ধি পাব পাৰে। পৰিৱেশ প্ৰদূষণৰ ফলত আৰু এই সমস্যাবোৰ আমাৰ এৰাবলৈ হ'লে আমি এতিয়াৰ পৰা আন হ'ব লাগিব আৰু এইতোৱে ক'ব বিচাৰো।
পিছে বিদ্যালয় পৰিৱেশ সংৰক্ষনৰ বাবে কি কি কৰিব পাৰি বুলি ভাবা?
মই ক'ব গ'লে বিদ্যালয়ত আমি গছ ৰোৱা কাৰ্যসূচীয়ে কৰিব পাৰে বুলি মই ভাবো। যদি বিদ্যালয়ৰ পৰিৱেশ সংৰক্ষনৰ বিষয়ে কিবা কৰিব লাগে। আৰু আমি চৌপাশটোও পৰিষ্কাৰ কৰি ৰাখিব লাগে বিদ্যালয়ৰ। আৰু ছাত্ৰ-ছাত্ৰী সকলক পৰিৱেশৰ ওপৰত সচেতন কৰিব লাগে শিক্ষক শিক্ষয়িত্ৰীয়ে।
মোৰ মতে বিদ্যালয়ৰ পৰাই এটা ভাল অভ্যাস আৰম্ভ হোৱাটো উচিত বুলি মই ভাবোঁ। তিতাহে ভৱিষ্যত আহ ছাত্ৰ-ছাত্ৰীবোৰে আৰু আগলৈ যাব পাৰিব।
হয় অ।
অ অ, পিছে কোৱাচোন তোমাৰ মতে পৰিৱেশ ৰক্ষা কৰাটো কাৰ দায়িত্ব?
মোৰ হিচাপত পৰিৱেশ ৰক্ষা কৰাটো কেৱল অকল চৰকাৰৰে দায়িত্ব নহয় আমাৰ সকলোৰে দায়িত্ব।
অঁ।
আৰু যদি প্ৰতিজনে নিজৰ পৰা অলপ অলপ চেষ্ টা কৰে তেন্তে ডাঙৰ পৰিৱৰ্তন আহিব পাৰে বুলি মই ভাবো।
অঁ।
আৰু সৰু কাম বোৰে আমাক ডাঙৰ ফল দিয়ে বুলিও মই ভাবো। ত' পৰিৱেশ ৰক্ষা কৰাতো আমাৰ সকলোৰে দায়িত্বেই আৰু আমি সকলো দায়িত্ব দায়িত্বটো পালন কৰি থাকিব লাগিব।
অ' নিশ্চয় নিশ্চয় আমি দায়িত্বটো পালন কৰিবই লাগিব পৰিৱেশ ৰক্ষা কৰাৰ।
হয় হয়।
উম।
পিছে তুমি কোৱাচোন, তোমাৰ মতে পৰিৱেশ সংৰক্ষণত যুৱ সমাজৰ ভূমিকা কি বুলি ভাবা?
আহ মোৰ মতে যুৱ সমাজে পৰিৱেশ সংৰক্ষণত ডাঙৰ ভূমিকা এটা পালন কৰে বুলি মই ভাবো।
উম।
তেওঁলোকে গছ ৰুৱে আৰু চৌপাশ টো পৰিষ্কাৰ কৰি ৰাখিবও পাৰে। তেওঁলোকে আৰু আনকো সচেতন কৰিব পাৰে। আৰু এনে সৰু সৰু পদক্ষেপেৰে ডাঙৰ পৰিৱৰ্তন আনিব পাৰি বুলি মই জানোঁ। সেইবাবে মই কওঁ যে, যুৱ সমাজে আগবাঢ়ি অহাটো উচিত। তেতিয়াহে আমাৰ পৰিৱেশটো সুৰক্ষিত সুৰক্ষিত হৈ থাকিব।
হয় হয় হয়। ঠিকেই কৈছা তুমি।
অহ। পিছে তুমি কোৱাচোন? জল বায়ুৰ পৰিৱৰ্তনৰ বিষয়ে তুমি কি বুলি ভাবা।
জলবায়ুৰ পৰিৱৰ্তন বুলি কলে মোৰ মতে, জলবায়ু পৰিৱৰ্তনৰ এটা গুৰুত্ব গুৰুত্বপূৰ্ণ সমস্যা এটাই এটা।
অহ
আৰু ইয়াৰ ফলত অত্যাধিক গৰম। বা ধৰক বানপানী আৰু খৰাং আদি সমস্যা বৃদ্ধি পাব পাৰে।
অহ
এ সেই আমি এতিয়াৰ পৰাই পৰিৱেশ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়াতো গুৰুত্ব দিয়াতো বহুত গুৰুত্ব গুত্বপূৰ্ণ আৰু আমি গুৰুত্ব দিবও লাগিব।
অ অ ঠিকে কৈছা, আপোনি উম।
পিছে প্লাষ্টিকৰ ব্যৱহাৰ কমোৱাটো কিয় দৰকাৰ বুলি ভাবা তুমি?
আহ কব গলে মোৰ হিচাপত প্লাষ্টিকে মাটি, পানী আৰু জীৱ জন্তুৰ বহুত ক্ষতি কৰে। যিহেতু
আৰু প্লাষ্টিকো যিহেতু সহজে নষ্ট কৰিব নোৱাৰি। সেইবাবে মই ভাবোঁ যে যিমান পাৰোঁ কাপোৰ বা কাগজৰ বেগ ব্যৱহাৰ কৰিবলৈ মই বেছি ভাল পাওঁ। আৰু এনেদৰে মই দুখনো কিছু কমিব পাৰি, এইবোৰ কৰিলে সেইবাবে মই ভাবোঁ যে প্লাষ্টিক ব্যৱহাৰ কৰাটো দৰকাৰ নহয় ইমান।
হয়।
পিছে তুমি কোৱাচোন দৈনন্দিন জীৱনত পৰিৱেশ সুৰক্ষাৰ বাবে আমি কি কি কৰিব লাগে?
মই ভাবো যে দৈনন্দিন জীৱন কলে আমি যতে ততে আৱৰ্জনা নেপেলাই ডাষ্টবিন ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে।
অহ
আৰু অযথা পানী আৰু বিদ্যুৎ অৱচয় একেবাৰে কৰিব নালাগে। এইটো একেবাৰে উচিত নহয়।
অ অ
আৰু লগতে যিমান পাৰি গছ ৰুব লাগে। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে।
অ‌ অ
এইটোৱেই ভাবোঁ মই।
ঠিকেই আছে।
ঠিক আছে দিয়া। তে ভাল লাগিল কথা পাতি তোমাৰ লগত।
অ মোৰো ভালে লাগিল দিয়া। তোমাৰ লগত আজি কথা পাতি। মই পিছে বহুত বহুত নজনা কথা জানিলো আজি তোমাৰ পৰা
হয় হয় হয় হয়।
অ অ ঠিকে আছে দিয়া। কেতিয়াবা আৰু ফোন কৰিম কিবা জানিব লগা থাকিলে অ দিয়া দে।